অ
হেল্ল'
অ কি কৰিছা
চাহ খাই আছো।
উ আহিছে দে ভাগ্যভাল
নিজে কি কৰিছা
এ এনেই বিছনাখনত আছো আৰু বাবু মোৰ আ অহা নাই নেকি মা মাত অহা নাই নেকি?
আহিছে আহিছে আহিছে দে
মোৰ মাত আহা নাই।
আহিছেতো
অ অ মই বোলো সেই বৰা নেকি খুচি নাই ৰ সেই অলপমান বাই ৰত আছে কৰব গৈছে পঢ়িব নাই এই বাহিৰত ওলাই গৈছে কৰবাত আইটি মেহেকে ফোন মাৰি আছে মোক হ হা অ এ আহ চলি আছে তাকে আৰু কৰি আছো।
আহ অ আৰু কি আইট নিহকি কৈছিলি
কিয় বা ফোন মাৰি আছে? এ নুঠাও ৰ এতিয়া।
অ'।
চেচ।
মোক আৰু আইটিমি আজিৰ আইটিমি ফোন কৰিছিল ৰ। আইটিমি ফোন কৰি হে বৰষুণ দিছিল। বোলে, মই অ' কৃষ্ণা বৰষুণ দি আছে। মই কৈছোঁ অ'। আৰু কৈছে, ঋষি স্কুল গৈছে ৰ। ঋষি স্কুল যাম কৈছোঁ। হা হা।
একো নাই দে, কৈ থাক।
কি চেছ?
আ। নালাগে আৰু নকবি।
অ'।
অ', নামটো ল'ব নালাগে।
সেয়াই আৰু। আজি, ইমান গৰম দিছে না? বৰষুণ দিছে না সিপিনে?
অ' দিছিল বৰষুণ। অ' বৰষুণ দিয়া নাই, এনেই কিনকিনকে দিছে।
অ' আমাৰ ইপিনে দিছিল। মই সিপিনে থাকোতে দিয়া নাই। আৰু এনেকে আ ঘৰত আহি থাকোতে বোলো অলপমান পাইছো।
অ' মই আৰু টিউচন যাওঁতে বতৰটো এনে বেয়া কৰি আহিছে। তিতা দিয়া নাই বৰষুণ, ৰাতিতে দিবা পাৰে চাগে।
এনেকে দি থাকিলে ভাল, ইমান গৰম।
উম।
উম।
ঘৰটো অলপ ঠাণ্ডা পৰি থাকে।
অ'। আমাৰ আৰু ঘৰকেইটা বহুত গৰম। ৰং
আগৰ ৰুমটো, আগ আগৰ ৰুমটো, মাজৰ ৰুমটো ঠাণ্ডা। বাকী আমাৰ ৰুমটোহে অলপ গৰম-গৰম।
অ' আগৰ ৰুমটো ঠাণ্ডা। আইতা আছে ভালে। জিয়াৰা।
নাই ৰ, গুৱাহাটী গেইছে।
কি হ'লে?
একো নাই দে, একো নাই। ঠিকে দে। ইপিনে বহুত গৰম, ইপিনে আহিব কিয়া দিছা?
নিজৰ ইচ্ছা, থাকবা ইচ্ছা নাই চাগে। কেনে গেছি
অ' ঘৰত থাকি মানে ইচ্ছা নোহোৱা হৈছে। অকলে অকলে আৰু। কিয় কৰিব। এয়।
অ চো নেটটো খতম হ আহ আহিছে আহিছে মোকতটো।
আহিছে আহিছে।
উম ছেকেণ্ড নেটটো খতম অ আমাৰ তাত থাক। কিবা আহিবি।
এই এ ভেকেশচনত যাওঁ বাৰু দে।
সেই নেক্সট মানথত।
অ
অ আহিবি
হুম হুম হুম হুম উম।
কথা আছিল কি বা কৰে।
আহ কি বা। অ সেইটো জাগাত জালে যাব আৰু কি ক। উম। ভূমিকম্প আইিছিল ন।
অ অ চাগে। তি আহছিল হুম মই বিচনা ঠিক কৰি দিছিলো অ আহিছিল।
কিয় যোৱাকালি তো আহিছিল ন।
উম গম নাপাওতয়।
অ না পাহৰি গৈছিলে এতিয়া মানে। যোৱা অ অ চি আহিছিল আহিছিল।
অ
উম চু
জোৱাৰা তি আহিছে।
অ জোৰকে য়ানে মানে। অলপমান জৰ্গী আছিল।
ওম সিমানো যোৰ কাহ ন অলপ। আহিছে ম আৰু বিচিনা ঠিক কৰিছিলো।
উম উম হু হু হু হু হহ ভাগৰে লাগিছে আহ ইছ পিঠিখনৰ বিষ
মোৰো সেইদিনাখন স্কুটি চলে যি দাংছো।
ভাৰি ৰে। ৱেততো পাই নে লেকোৱা।
হা
অ' ৱেটটো ফিল হয় ন
অ' অ' হয়
হয় ন
উম হয় ভাৰী আছে
অ' লগা পাই
নেলেগা ম আগতো চলাইছো নহয়
উ মই গেলি মুগৈ জানি অ' মানে আৰু বা মই মানে এটাই চলাব জাগা নাই না
আমাৰতে আছিল জেগা
অহ সিপিনে গ'লেই ভাল হ'ব ৰ
অ' ফিল্ড বহুত কেইখন আছে না খোলা খুলি জাগা চলা ব
অহ বাৰ গ'লে ট্ৰাই কৰিম ৰ
উম আহিবি
ভাল লাগ ভ মোৰ ইচ্ছা বহুত অহাবাৰ এখন লমে ৰ চাই দিয়ে যদি আৰু এনেই
কিৱা হয় আৰু মোৰো ত লগাই ছা
উম খুজিলে হ'ল পিছত আহ হ দেই অ' মা দিনত ভাত চাত খাই হোৱা নাই হেল্ল' হেল্ল' হেল্ল' হেল্ল' হেল্ল' হেল্ল' হেল্ল'